হেল্লৌ।
অঁ হেল্লৌ'
কি কৰিছা?
এ বিশ্বনাত পৰি আছো, তুমিনো?
অঁ ইমান গধূলি বিচনা পৰি আছা।
অঁ' কি কৰিবা আৰু এই গৰমত ফেনৰ তলত।
অঁ' হয় হয়, মই এতিয়া এই বজাৰ ফালৰ পৰা আহিলোঁ বজাৰ অলপ কৰি।
বজাত কি শাক পাচলি কেইটকা ওলাইছে এইকেইদিন।
ত শাক পাচলি মানে তাজা তাজা আৰু লোকেল লোকেল শাক।
অঁ' কি আনিলা শাক চাবজি আজি?
অঁ' কলপচলা দুটামান আনিলোঁ আৰু ভাতক ভাতকেৰেলা- অঁ আৰু ঢেকীয়া দুদালমান আনিলোঁ।
অঁ অঁ, কিমান পৰিলে?
টোটেল মানে তেনেকে আমি বেছিকে বজাৰ নকৰাওঁতো মাল কম কম আনিছো, দুটা মানে দুটাই থাকোতো। বেছিকে নালাগে চব্জি বেয়া হৈ যাব বেছিকে আনিলে সেকানে এশ দুশ দুশমান কৰি লো বজাৰ।
অঁ' আৰু কি? আৰু কিবা আৰু কিবা আনিছা নেকি মানে চৱজি কিবা আনিছা নেকি আৰু?
আৰু তেনেকে চব্জি নাই আনা।
অ' অহ'
তোমালোকে বজাৰ কৰা নাই?
এ বজাৰ কৰো দেই।
অঁ'
তেনেকে নকৱাকে নাথাকো। কিন্তু, কৰিলে মানে একেবাৰে কৰি আনো আও। উম' উম' হয় হয়। তুমি পিছে আজি কেনিবা ফুৰিব গৈছিলা নেকি ফুৰিব গৈছিলা নেকি মানে।
অঁ' এই অলপ পাৰ্কৰ ফালে গৈছিলোঁ।
অঁ অঁ।
অঁ' এই লগৰ দুজনমানে মাতিছিলে লগৰ কেইজনমানে।
উম উম'
তাকে অলপ ঘূৰি আহিলো ফুৰি আছিলো।
অঁ' যাব লাগে যাব লাগে অলপ।
অ'‌ হাঁ হাঁ।
এক হায়ি- মানে, পাৰ্ক পাৰ্কলে গৈ পিনি মানে বজাৰলে গ'লা।
অঁ' পাৰ্গ পৰা মানে আহি মানে বাহিৰে বাহিৰে মানে বজাৰ কৰি আনিলো আৰু।
অঁ'
উম' এতিয়া ৰুমত আহিলো।
অঁ অঁ, এ তুমি কৈছিলা যে কিবা- চিনেমা এখন দি আছে, কি কি নাম হৈছিলে অসমীয়া চিনেমা সেখন নাম কি হৈছিলে?
ককা দেউতা আৰু হাতী নে নাতি কিবা এটা আছিলে। ককা দেউতা আৰু- নাইচোৱা নাই চোৱা মই মানে শুনিহে আছো মানে সেখন চাবগে লাগিব মানে ভাল বুলি কৈছে শুনি আছোঁ। অঁ মনে- এতিয়া চাব গৈ লাগিব মানে নেক্সট চানডে মানে যাম চাগে যাবা নেকি?
অ, অ, মইয়ো চোৱা নাই ৰে, যাম বুলি ভাবি আছো।
অ, তেনে, তেনে, একেলগে যামগৈ, ভাল হ'ব একেলগে গ'লে।
উম, উম, শনি বাৰ, ফোন কৰিবা তাতে মানে কথা-চথা পাতি লম।
অ, তাকে ফোন কৰিম, একেলগতে যাম ভাল লাগিব চাই।
উম, উম, উম, কাইলৈ পিছে ডিউটি, অফিচ খোলা না বন্ধ?
তাৰে টো ঘৰৰ পৰাই কৰিব দিছে, মানে ৱৰ্ক ফ্ৰম, হোম দিছে।
অ, অ, ঘৰতে কম্পিউটাৰ-চম্পিউটাৰ তেতিয়া মানে কৰি দিবা আৰু ন।
অ, তাকে ৰুমতে কৰিব লাগিব আৰু শুই, শুই, কৰি দিম।
উম, উম, তোমালোকৰ কামটো, বহুত ভাল বুলি ন, ঘৰ পাই। তোমালোকৰ কামটো অৱশ্যে, ঘৰৰ পৰা কৰিব পৰা যায়।
হয়, হয়, মানে অ, হয়। ঘৰৰ পৰা কৰিব পৰা যায়।
উম, আমাৰ বিলাকত দিগদাৰ হয়, ঘৰ অফিচ যাবই লাগে।
অ, প্ৰত্যেকে মানে প্ৰত্যেক দিনাই মানে যাবই লাগে নেকি?
অ, তোমালোকৰ বন্ধ বহুত পোৱা নেকি? মানে ইমানকে যে বন্ধ শুনি থাকো।
বন্ধ মানে অ, বেছি ভাগ মানে, কাম মানে কামটো মানে ঘৰৰ মোৰ, ঘৰৰ পৰাই কৰিব পৰা যায়, মানে তেনেকুৱা কাম মানে
অ, কাম মানে, সেই কম্পিউটাৰত হে, মোবাইলত বা কম্পিউটাৰত হে
অ, হয় মানে, ডিজিটেল কাম আৰু অ, অনলাইন কাম সেইবোৰে আৰু।
ভাল, চেলাৰী দিয়ে নে?
চেলাৰীটো কিন্তু, ঠিকেই দিয়ে বাৰু।
অ, অ, অ, চেলাৰী ঠিকে হ'লে ভালে পোৱা ন, পুৰা মজা।
অ, হয়, হয়।
আমাৰ এনেকে আৰু বন্ধও নিদিয়ে, অলপ চেলাৰীটো কম, নিমিলেগে তাত মানে ৰুমৰ ভাৰা দিওঁতে, খাওঁতে বহুতে
অকল, চান্দে ছুটি পোৱা নেকি?
অ, চান্দে ছুটী পাওঁ, অ, এই দৰমহা দি, নিমিলেগে ঘৰৰ ৰুমটো ভাড়া দিওঁতে, খাওঁতে, লওঁতে, যায়গে।
যায়গে ন?
উম, তোমালোকৰ ভাল হয়, আৰু অফিচতো ইমান কামত মানে ঘৰৰ পৰি কৰিব পৰা যায়। অ, যাবই লগা হয়।
হয়, হয়। পিছে কাইলৈ আছে নে নাই ডিউটি, আছে ন?
কাইাললৈও আছে অ, কাললৈ যাবই লাগিব।
অ,
অ,
হয়, হয়।
বাকী কামবিলাক কেনেকুৱা, সেইবিলাক মানে কি কৰিব লাগে, তাৰমানে এনেই মানে থুল-মূলকে কব পাৰিবা নেকি? মানে এনেই মানে, ক'ব কিবা এটা হ'লেও
কামবোৰ মানে তেনেকেই উম, ডিজিটেল মানে, আৰু টাইপিং আৰু টাইপিং আছামিছ ষ্টটাইপিং এইবোৰে আৰু
তোমালোকৰ আজৰি তোমালোকৰ বন্ধ পালা আকৌ সোমবাৰে আমি,
অঁ হয় কাইলো বন্ধ।
তাতে একদিন গৰমৰ বতৰ তাতে আৰু ভাল।
বন্ধ পাইছো মানে ভালে হৈছে। কিন্তু বন্ধপালে গৰম যদিও মানে ৰুমত যেনেকে গৰমেই, শান্তিটো ক'তো নায়ে গৰম দিনত।
নাই নাই শান্তি নাই।
যিহে গৰম পৰিছে ওলাব নোৱাৰি।
উম উম।
এতিয়া উঠি চাহ তাহ খাবা নাই?
চাহ তাহ যে খালো দেই চাহ তাহ খাই মানে এনে বহি আছো কি কৰিবা হয়। গৰমত ওলাই গ'লেও গৰম উঠে থাকিলেও গৰম উঠে, কাৰেণ্টৰ গ'লেও গৰমতে বাৰ বাজিজাই।
হয় নেকি, লগৰজন কি কৰিছে?
লগৰ জন সেনেকেই ওছৰতে আছে মানে এনেই বহি আছে।
পঢ়ি আছে নেকি?
অ অ
অঁ
বাকী তোমাৰ লগৰজন কা?
মোৰ লগৰজনেও বহি আছে মোবাইলটো টিপি আছে আৰু,
অ অ অ তুমি তোমালোকৰ গাঁৱৰ পিঠি কিছুমান আচাৰ চাচাৰ বনাই যে আমৰ আচাৰ সেইবিলাক, বনাইছে নাই মানে আছে নাই ঘৰত?
আচচা মানে আমাৰ নিজৰ ঘৰত নাই বাৰু কিন্তু খুৰী কিজনে বনাই তাত মানে আমাক দিয়ে মানে। খাবলে বহুত ভাল লাগে খাই আমৰ আছাৰ মানে বাহিৰেও, বেলেগ বেলেগ আচাৰো আছে যেনে যেনে আউ বগৰী। আৰু মূলা মূলা আচাৰটো বনাই যে,
অ হেইটো এয়াও
অ সেইটোতো ব বহুত ভাল লাগে খাই সেইটো মূলাটো মানে। অ সেইটো আছাৰ বনাই। অঁ মানে বেলেগ চবজি মানে ভাল চবজি নহলো হয় মানে আচাৰ টোৰ লগতে সোমাই যায় ভাত।
উ আচাটো অ আচাটো লাগে দেই আচা ভাল লাগে খাই। কি ত কিছুমান কিছুমানমানে বনাই থৈ দিয়ে ন ঘৰ দনে
অ ঘৰৰ মানে লোকেল নিজে যোৰহাট, তাতেৰে বনাই ন সেইটো মানে ভাল কিন্তু দোকানত যোনটো আচাৰ পায়, ৰঙা তেমাতো সেইটো যে কিন্তু ভাল নালাগে সিমান।
উম ঘৰৰ আচাটো ভাল ক।
অ ঘৰৰ আছাৰটো মানে পুৰা ফ্ৰেচ মানে কোনো কেমিকেল মিচ নাই।
উম উম হয় হয়।
উ কোনো ভেজাল নাথাকে মানে তাত।
উম উম হয়। তোমলোকৰ তাতটো এতিয়া মানুহ বিলাকে বনাই থাকে ন এইবিলাক,
বনাই বনাই বনাই, মানে বগৰী ছিজনত মানে পথাৰ ফালে মানে পথাৰখন ওচৰতে আছেতো। অ মানে পথাৰ ফালে গৈ মানে বগ বগৰীৰ পৰা বেগ বেগকে পাৰি আনে। পূৰা ঘৰত আহি শুকুৱাই তাৰপিছত আচা বনাই বনাই বৈয়াম বৈয়ামেই।
অহ।
অ মানে কিছুমানে মানে এইটো মানে ব্যয়ৱসায় চলাই আচাৰ বিক্ৰী কৰে। বিলাই নিজে উপাৰ্জন কৰে মানোঁ সেইবোৰ পৰা।
অ অ হয় হয় আজিলালি বহুত ধৰণৰ মানে এনেকে আঁচনি আছে ন মহিলাসকলৰ মানে।
অ হয় হয় মানে চৰকাৰে বহুত সুবিধা কৰি দিছে মহিলাসকলক যে।
তোমালোকৰ মানে মাৰ আছে নাই মানে গোটত কিবা গোটত।
অ মানে- কি বুলি কয় আঁচনি হিচাপে এনেকুৱা, কি বুলি কয় এইটো অৰুণ- অৰুণোদয়নে কি কি বুলি কয় এইবোৰ আঁচনি, তেনেকুৱাও- অ আছে আছে তেনেকুৱাবোৰতো মানে পায় প্ৰায় প্ৰায় মহিলাই পায় মানে কিছুমান।
উম পাই পাই।
অ মানে মহিলাকো মানে বহুত সুবিধা কৰিছে মানে আজিৰ দিনততো মানে- চৰকাৰে মানে পুৰুষত গৈ মহিলাক বেছি গুৰুত্ব দিয়া হৈছে মানে এইটো সময়ত।
উম হয় হয়, মানে তোমাৰ তোমাৰ মাজতো এতিয়া জড়িত আছে ন এনেকুৱা বিলাক।
অঁহ হয় হয় মানে, মানে মহিলা সবলীকৰণ বুলি কয় ন এইটো মানে মানে- কামতো দিছে মানে এতিয়া যে, অ অ পুনৰ পুৰ্নৰ ভাৱে।
উম উম। সেই আজিলৈ বহুত ধৰণৰ আমান মানুহ বিলাক কাপোৰ কাপোৰ কানি বৈ- ছাগলী ছাগলী পোহে, আত্মসহায়ক গোট্ৰৰ কিবা কিবি আছে নহয় আছিলে।
অঁহ আছে আছে আছে আছে।
উম।
হয় হয়।
মানে কিবা জানা নেকি আত্মসহায়কত বিলাক কি কি কৰে কি কি নকৰে মানে?
আত্মসহায়ক মানে অঁহ আত্মসহায়ক গোট মানে- অ মানে মহিলাসকলক মানে মহিলাসকলৰ যিহেতু এইটো গোট মানে- তাত মানে মহিলাসকলক - কিবা এটা মানে ব্যৱসায় কৰিবৰ ক্ষেত্ৰত বা কিবা এটা মানে, মানে নিজৰ আৰু- জীৱন যাপন কৰিবলৈ মানে কিবা লোন হিচাপে মানে টকা দিয়ে।
উম উম হয়।
অঁহ তেনেকৈ মানে সেইবোৰ মানে, কিবা ব্যৱসায় আৰম্ভ কৰে মানে ব্যৱসায় আৰম্ভ কৰি মানে- সেই টকা ঋণ হিচাপে মানে প্ৰশোধ কৰে তেনেকুৱা মানে সহায় কৰে আৰু গোধসমূহে আত্মহাই হওক।
অ অ। মহিলাসকলক মানে এইটো আত্মনিৰ্ভৰ শিকিবলৈ মানে মানে সুবিধা কৰি দিয়া আৰু ন।
অঁহ হয় হয় এইটোৱে হয়, মানে কোনো মানে- মানে মহিলাবলে কষ্ট নোপোৱাকৈ মানে নিজৰ উপাৰ্জন কৰিবলৈ।
অ অ আৰ্থিকভাৱে।
আৰ্থিকভাৱ মানে সবল হ'বলৈ।
উম উম। এ এনে কিছুমানে কাপোৰ পোহে ছাগলী পোহে কুকুৰা পোহে মানে যোনে যোন ধৰণৰ পায় আৰু ন।
অঁহ হয় হয় কিছুমানে মানে কাপোৰ বৰে সেইবোৰে।
কিছুমান দোকান দিয়ে হয় নহয়। এ পিছ পৰি থকা মানুহৰ মহ মহিলাসকলৰ কাৰতে ভাল হৈ গৈ আছে আৰু, ভাল মানে চব।
বৰ্তমান সময়ত মানে মহিলাসকল মানে বহুত উন্নত হৈছে, মানে সামাজিক কামত আগবাঢ়ি। আগবাঢ়ি আহিছে, অ।
তোমালোকৰ পিছে মায়ে টো সেনেকুৱা দোকান - চোকান দিয়ে বা নি দিয়ে নে নিদিয়ে?
অ মায়ে মানে তেনেকে দোকান - চোকান নিদিয়ে বাৰু কিন্তু ঘৰত মাৰ পাপা দোকান আছে ন পা পা তাতে সহায় কৰে আৰু অলপ স
ঠিকে আছে ঠিকে আছে তেন্তে।
অ।
তোমালোকে তোমালোকৰ পৰা উহম
আমাৰ তেনেকে মা মায়ে সেনেকে কুকুৰা - চুকুৰা পোহে, হাঁহ - চাঁহ পোহে।
অঁ মানে ব্ৰইলাৰ পোহে নেকি?
ব্ৰইলাৰটো নুপোহে, হাঁহটো পোহে আৰু মানে কুকাৰ লোকেল কুকুৰাটো পোহে।
অ অ তেনেকুৱা।
অ অ, এনেতো দোকান- চোকান বাৰু নাই বাৰু কিন্তু এনেকে মানে কুকুৰা আৰু লোকেল কুকুৰা আৰু হাঁহটো মানে পোহে আৰু।
অঁ হয় হয়।
তেনেকেই মানে চলিবলৈ হয় আৰু মানে ঘৰখন চলিবলৈ হয়।
কুকুৰা, হাঁহবোৰতো বহুত মানে পইচাই থাকে ন? পইচাটো মানে দাম যিটো মানে আহাঁ আমাৰ মূল্যৱান মাংস।
অ হয় হয়। ছিজন চাই চাই ইহতে মানে সময়ত মানে কিছুমান মানে কি হয় গৰমতো অলপ হাঁহটো দিগদাৰ হৈ যায় ন?
অঁ হয় হয়, বে বেমাৰ লাগে নাই হাঁহ, কুকুৰাবোৰত?
লাগে লাগে বেমাৰটো লাগে বাৰু কিন্তু তথাপি মানে আগতীয়াকৈ যদি কিবা - কিবি দি থোৱা হয় ন বস্তুটো বেমাৰ - চেমাৰ মানে হলে মানে। তেতিয়া মানে বাচি থাকে আৰু।
অ এইটো কথা, অ মইও ম ময় গল হা হা?
মানে বস্তুটো তই পুৰা মানে ৰিক্সত মানে নিজকে পুৰা অ ইয়াত পুহিব লাগিব তাৰমানে নিজৰ নে একদম পূৰা শু কৰিছিল ত। অ হতে, অ উলিয়াই দিব নালাগিব, উম উম। অ কেনেফালে আহি যায় ক'ব নোৱাৰি ন বেমাৰটো?
হয় হয় মানে বত বতৰটো কথাটো ক'ব নোৱাৰি মানে কেনেকুৱা কি বেম বীজাণু ঘূৰি ফুৰিছে ন হয় সেইবোৰ।
এ অ কিছুমান দে এতিয়া হাঁহ, কুকুৰা বা ব্ৰইলাৰ ব হলে এইটো সময়ত ভালখিনি গ গৰমৰ দিনত দেই ঠাণ্ডা অ ঠাণ্ডা দিনত কৈ আমে
অ'।
ঠাণ্ডা দিনত অলপ দিগদাৰ হৈ যায় ন কিছুমান ব্ৰইলাৰ পুহিলে কিছমান।
অ'।
হয় বাৰু এইটো গৰম হলেও কিছুমান তই পুৰা ব্যৱ ব্যৱস্থা কৰি দিব লাগিব তাৰ মানে সিহঁতৰ কাৰণে। পুৰা তই মানে প্ৰফেচনে পু পুহিব লাগিব তাৰমানে।
অ'।
তেতিয়া তেতিয়াহে মানে পাৰিবা তাৰমানে বচাবলৈ বা